অঁ তো ইমান বেয়া গৰম ন
সেই টো ইমান বেয়া গৰম কিয় বা দিয়ে গমেই নাপাওঁ
ম মই বাহিৰত যাম মই ইয়াতে নাথাকো মই
উম হুম
মই একদম ঠাণ্ডা জাগা যাম শ্বিলং মেঘালয় তাতে তাই চেটেল হৈ যাম
উম কি আৰাম হব কিন্তু তাতে কিন্তু প্ৰব্লেমো এইটো প্ৰব্লেম যে কি হয় এ ঠাণ্ডা এনে ঠান্দা জগা ন চৰত ঠাণ্ডাৰ সময়ত আহিল বেয়া ঠাণ্ডা পৰে
অঁ বেয়া নহ এ একো নাই বৰফ দেখা পাম ন বৰফ জীৱনত দেখি পোৱা নাই
সচাঁকৈ মই ও দেখা পোৱা নাই
মোৰ বৰফ একবাৰ হলেও চাব আছে বৰফ পৰি অলপ ম ঠাণ্ডা লাগে মই ভাল পাওঁ যিমানো মাইনাছ ডিগ্ৰী হওঁক ন মই ভালে পাম মই
কাপোৰ চাপোৰ পৰা কম্বল লৈ যাম কিন্তু কি মজা ঠাণ্ডা সময়ত টোপনিও বহুত বেয়া ভাল লাগে আহ এই গৰমৰ সময়তো চাবিচোন অঁ উম গৰমৰ সময়ত যেতিয়া বৰষুণ তো পুৰা জোৰকৈ দিয়ে শুই থাক
অঁ তেতিয়া ভাল লাগে কিন্তু বৰষুণ তো আহে এইবোৰতো একবাৰো লে এই কি বি আহিছিল ৱৰ্ণিক লিষ্টত
সেইটোৱে এতিয়া দেখোন এক এতিয়া এনেকে হৈছে এইকেদিন অলপ এইকেদিন বৰষুণ দিব দিব কৈ কিনে নিদিয়েই
অ ৱৰ্ণিংও আহিছে বোলে দুই তিনি ঘণ্টাৰ পিছত বহুত ব্যয়াম বৰষুণ নাহিব এ বেয়া বৰষুন
সেইটোয়ে ক'ত গ'ল মই সিদিনাখন কলেজ গৈছিলো জানা কলেজৰ পৰা ওলালো ওলাই কিনে অটত বৈছো সেই সময়ত ত মেছেজ আহ গ'ল মোৰ ফাটি গ'ল মই ভাবিলো মই আজি চেচ সেইটোয়ে বিকজ মোৰ ঘৰত আ এক ঘণ্টা লাগি যায় চ' মোৰ এক ঘন্টাত বোলে বৰষুণ খুন্দিলে মই চেজ মই আজি ইয়াতে টপকি যাম আৰু পিছত কি গৈ আছো গৈ আছো পিছতকৈ যোৱাৰ পিছত, ইয়াতে অহাৰ পিছত সেইটোয়ে ইয়াত, অহাৰ পিছত বিজলী কৰকিলে, ভাবিলো বৰষুণ দিব, এতিয়া টো দিব আৰু শেষ। ঘৰ স্পিড-স্পিড খোজকাঢ়ি আহিছো। হেল্ল',
উ কৈছো কি যা'ক
এইটোৱে অকাত দেখাই দিছে মোক।
সঁচাকে ইছ ৰাম।
ছ।
মানে
অলপ-অলপ বৰষুণো দিছিলে মই ভাবিলো দিব আৰু জোৰকে দিব নিদিলেই।
দিলে বহুত।
সেইটোৱে আৰু আহোতেও অহ' আহোতেও কি? কৈ তাৰ থাকে বক্স বোৰ যে, কাৰেণ্টৰ সেই তাতে আহোতে এটা জাগা তাত জুই লাগি গৈছিল মূৰটো ফাটি গ'ল। মই বলো আজি চেচ ইয়াতে মই বৰষুণ দিব সেই তোৰ বৰ্ড এইটো ফাটি গল। চেচ বাট নহল দে সেইটোয়ে এইবোৰ ফিল্ডিং চেট মোৰ আজি চেচ মোৰ কথা ল ওলাই যাব চব এতিয়া।
অহ' কি হব।
এই সময়তে ইমান
হা,
কি কৈছা তুমি?
তো একদম ফেনত অলপ স্পীডত ফেন দি মই কা উঠি গৈছে। জেৱৰ্দ বঢ়িয়া হৈছে আজি। ও চকু-তকু জিগি একদম জিগি আছে ৱৰ্ডত।
সেইয়ে আৰু মানে কি কয় গৰম মানে ৱেডাৰো চেঞ্জ হৈ গৈছে না বহুতৰ বেমাৰ আৰু বহুতো বেমাৰো হৈছে মানে হঠাতে বৰষুণ দি দিয়ে পিছতকে হঠাৎ আকৌ ৰ'দ দি দিয়ে এনেকে, কিয় লৈ টো হবই না।
তাকে টো হবই।
দিলে এসপ্তাহ মান পুৰা বৰষুণ দিয় পিছতকে ৰ'দ দি ৰ'দৰ মাজত কেতিয়াবা হঠাৎ বৰষুণ দি দিয়ে
ইভন চি চেঞজ হৈ আছে যে একদম মানে এক তান মিল নহ
নিচে বহুতৰ বেমাৰ হৈ স কিনে বাৰে বাৰে চবে হস্পি জৰাাই গৈ আছে
তটো আৰু কো মানুহ পইচা পাই আছে তহঁতৰে ভাল
পইচা পাম মানুহ আহিব যিমান মানুহ আহিব সিমান পইচা পাম
তাকেতো
আৰু কিন্তু যেতিয়াও বেমাৰ হ'লেও ঔষধ খোৱা বেয়া ন
অ সেই সদায় স সে কৰি থাকিব নোৱাৰি অলপমান কিবা হৈছে যে ঠিকে আছে
যে মানে লাইক জ্বৰ হৈছে যদি ম মাজতে যদি অলপ ৰখিকে ঠিক হৈ যায় তেন্তটো ভাল কিন্তু জ্বৰটো বেছি বাঢি গললে ঔষধ খালেতো এইটো বেয়া ন বাৰে বাৰে ঔষধ খাই থাকিলে ঔষধো ভিতৰত যোৱা বহুত বেয়া
উম সেইটোৱে
এনেকেও নহয় যে ভাল ঔষধবোৰ ভাল ঔষধবোৰতো মান কেমিকেল মিলাই
অ সেইটোয়ে নিজৰে কিবা হাৰ্ম হব ন
সেইটোয়েইতো আৰু এলোপাথিক ঔষধ বোৰ যেনেকেহে বেয়া সেইবোৰ খাই আদত লাগি গ'লে চেচ
অ শেষ তাকেতো এই এইবিলাক আমাৰতো ঠিকেই আছে বুঢ়া মানুহবিলাকৰ এইম বহুত
সেইটোৱেইটো বুঢ়া মানুহ বোৰৰ এনেও সিহঁতৰ গা চা বেয়া থাকে সেইটোৰ ওপৰত এনেক চেঞ্জ হ'লে সিহঁতৰ জ্বৰটো একবাৰ উঠিলে বহুত বেয়া হৈ যায়
ততেতো একদম চিৰিয়েলি ডেইলি খাই থাকিব লাগে হাই প্ৰেচাৰৰ কিবা তে তে উঠাৰ পিছত টেবলেট হয় পিছতো টেবলেট
উম সিহঁতৰ টেবলেটৰ
অ আমই মই দেখিছো বহুত থাকে
টেনচন হয় ক'ত আছো এইটোতো ভাব ভাবিব লাগে যে আমি আছো ক'ত ক'ত বাহিৰত থাকি বেলেগ কথা আছিল আমি ইয়াতে আছো কামনোহোৱা চহৰখনত
ডিপি কিবা কিবি ৰোগত খাওঁতে খাওঁতে ফুল আছে
উম
ইপিনে সিহঁতে খোজ কাঢ়িবও বেছি চি নোৱাৰে
অ বেয়াই‌ লাগে
সেইটোৱেইটো কিন্তু কেইটামান মানুহ এই কেইটামান বুঢ়া বোৰ থাকে নাই বেয়া বদমাছ মানে পুৰা চালাক
অ সিহঁতো এক
অ ৰ কাৰণে বেয়া নালাগে কিন্তু এনেকে লাগে কৰ্ম কৰিছ যেনেকে সেনেকেই পাইছ তই সেইটোৱেই কৰ্মাক কৰ্মা ঘূৰি আহিছে তোৰ তাত
সেইটোৱে কাৰণে একো দয়া চয়া হৈছিল
সেইটোৱে আমাৰো অ তাপাৰ মাকতো মোৰ সেইজনীও সেনেকে বৰ্ত মাছে নে একো ভালকে কথা চথা নাপাতে মাক মোৰ মাক বহুত কষ্ট দিছে ন এতিয়া জনী বুঢ় আহিছে কষ্ট পাই আছে মোৰ একো ঘেণ্টাা যোৱা নাই মই কৈছো এ কৰ্ম ঘূৰি আহছে তোৰ তাত এ হ
এদ োকাক শেষ
এ বহুত কষ্ট দিছে দে ইমান এনেকে কৰিবই নালাগে ন ত চাহ তৰে তোৰে পুতেকৰ ৱাইফ হয় বাই ত ইমান এ বেয়া কেই নৃত কৰি আছ তই তাইতো আমাকো বিয়া টিত কৰিছে ৰে
হম উ
ছোৱালী বুলি বয়া পাইছে লৰা লাগে তাইক
হে এ এতিয়া চবত ইচৰাম
চীপ মানসাৰ
এ গাঁৱত যাবা দি ইয়াতে কি আছে
এই গাঁৱত বৈছেতে আগতে আহিছিলে না সেই সময়ত যি কষ্ট পাইছ না
কচ পাব লাগে
উম আৰু কেনে কি প ন ক বুঢ়ীজনী কেনেকে য ন এই চিগৰেটো খাই কেলা
আকৌ
আহ এতিয়া আছিলে খাই ইমান বুঢ়া হৈ কিনে ভয় আমাৰ ঘ আমাৰ ঘৰত আছে সেইটোতো আমাৰ ঘৰত আছে তাই পিনে টেবুলৰ ওচৰত চিগৰেট থৈ কিনে চিগৰেট ফুকি আছে আপে
এ ৰাম
বুঢ়া হৈ কিনে যাব নি ওলাই আছে হ
কছছে মজা লাগছে
টি তো ম নিজৰ হেল্থ ন খয়াল ন
হব
সিজ তো খাওঁতে খাওঁতে কি গ'ল আমাৰ ঘৰত টুললে মুহে আমিয়ে মাৰিছে বুলি ইয়াতে নতুবকৈ বিষ ঘৰ য ত
উ যা হলেও কথা
সেইটয়ে সেইটয়ে আমাৰ লগত ইমান বিয়াকে ট্ৰিট কৰিছে পিছত কি আমাকে এতিয়া তাই আকৌ বেমাৰ হৈছে ন তই আমাক ফোন কৰি কৈ আছ যে তোৰত সহজৰ কাৰণে একো কৰিব নোৱাৰি আৰু বহুত কৰিছ যে বহুত ঘটীয়া কাম কৰিছ যে বহুত নালাগে দে আৰু একো কৰিব কাৰণাই তোৱ
বা ইমানে যদি বেয়া কাম কৰিছে দে নালাগে ঠিক আছে নকৰ ৰ সেনকে থাক সেনকে থাকলে ক'বা লাগিছিল
এটো
এনেককাে শোনে কয় কৰছো সিটোতই কিবা চোচ লাই হতাৰ
সেইটোয়ে যে একদম মানে কাম নাই মানুহ এইবোৰ।
যে আমাক যেনেকে ডাঙৰ বোৰে ট্ৰিট কৰিছে না, আমি আমাৰ বাচ্ছাবোৰক ট্ৰিট নকৰো আমিও আমি চাই আহিছো আমাৰ বোৰক এনেকে আমি নকৰো।
তাকেইতো।
মানে অলপ ভাবিব লাগে আৰু এইপিনে আমাৰ মা-মা পাপাহতো খুলিবও যাব নিদিয়ে। আমি এনেকে নকৰো কিন্তু হে হে। কৰিব যাবা দিম সিঁহতক
অঁ, কিন্তু ইমানো দিব নোৱাৰো যাতে লাই হৈ যায়।
মানে ওলাই যাব সেইটোয়ে ওলাই যাব হাতৰ পৰা সেনেকেও এ দিওঁ মানে চা উম, চব তোৰ লগৰে গৈ আছে যে তই এতিয়া যাব কাৰণে মানুহঘৰলে তাইৰ দুখ নালাগিব নে লাগিব না চ' সেই সময়ত যাব দিম সেইটো বুলি এনেকেও নহয় যে ৰেগুলাৰ যান না।
অঁ মা সা-সপ্তাহৰ মূৰত যদি এক
টোৱে। তই তো এনেকে যাব পাৰ, এভৰি চানডে যাব পাৰ নহ'লে মাজত এভৰি চানডে বুলি এভৰি চানডে হ'লেও চা, এমাহত অকল চাৰিদিন হয়। চ' সেইটোয়ে ঠিক আছে মাজতে কেতিয়াবা চানদেও নগলি, মাজতে এনেই তোৰ লগৰ লগত ফুৰিব গ'লি।
অঁ এনে পিছক লকে ইমান গৰম হ'ব, আমাৰ ইখিনি টাইমতে কিমান গম তেতিয়ালৈকে চাগে ঘৰতে নাথাকিব, অঁ এনেও তেতিয়ালৈকে একোৱে নহয়। এনেকাই থাকিব। আৰু বেছি বাঢ়িয়ে যাব। উ তহতৰ আৰু ঘৰও বাহিৰ উম। বহুত দিগদাৰ হ'ব পিছলৈকে গম পাইছোঁ আমি।
সেইটোৱে আৰু। আৰু আমাৰ পৰেণ্টছে দেখোন ফ্লিপ অভাৰ কিবা কিবাও কৰিব নিদিয়ে।
উম, হে কি বস্তু এইগিলাখান? আমিতো আগ -আগৌ পৰা সৰুৰ পৰা কৰি অহা নাই?
অ', তোমালোকে কৰিব লাগে। উম। তহঁতৰ কিয় এইবোৰ? আমিতো আমিও সৰু
আমাৰ আছে, তহঁতৰ নাছিল।
আৰে চোৱা, আম-আমাৰ এতিয়া আমাৰ সময়টোত আমাৰ চবৰে লগৰৰ ঘৰ দূৰ দূৰ। কিন্তু তহঁতৰ সময়ত পুৰা ঘৰৰ ওচৰ ওচৰ আছিলে ৰে। এই-এইটো সেইটোৱে মই ওলালোঁ, মোৰ ওচৰৰ বাৰাণ্ডাটোত তোৰ ঘৰ। হয়, সেইটোত কি কৰিব লাগে? ৰাতি শুব লাগে একলগে।
তাগে তো, তই এনেই ঘৰৰ ভিতৰত যায়, তাই তই মই তোৰ ভিতৰত আহি মই তাই মোৰ ভি সেনেকাই হৈ গ'ল তেতিয়া, হৈ গল তাতে, তহঁতৰো বহুতেই ইজি আছিল। আমাৰ ত হে ক আমি ক'ত, থাকো বিছ মিটাৰ দূৰত ক'বাত থাকোঁ।
অ', মই ইয়াতে থাকোঁ, মই ইয়াতে থাকোঁ। তই থাকো এই কৰ দূৰত। আৰহে লক নাপাওঁ।
ইমান দিগদাৰ হয়। আমাৰ অকল এটাই জাৰিয়া আছে - মেছেজ বা ক'ল। তাৰে ওপৰত একো নাই, মুখখন থৰি ন আমি চাব পাৰোঁ। ভিডিঅ' কলত হয় কিন্তু সেইটো আৰু ভাৰ্চুৱেল লয়।
সেইটোৱে। বেছি দেৰি কলত কথা পাতিলেও ক'ব ইমান কিয় কলত কথা পাতি আছ'।
সেইটোৱে। এই তহঁতৰ মানে। আৰু ইিহঁতৰ এইটো ক'ম যে লগৰ লগত কথা পাতি আছোঁ, তেতিয়া হ'লে কিয় মুখে-মুখে মুখে কথা পাতা, মানে ফেচটুফেচ কৈ আছে। আৰু ইমাননো অস কেপাচিটি লাগব আমাৰ।
য়ে আৰু কেতিয়াবা কেতিয়াবা কৈ না স্পিকাৰ দি কথা নাপাতিলেওঁ কৈ স্পিকাৰ দি কথা পাত আক', কি হৈছে আমি হে।
অ'।
নোৱাৰি না স্পিকাৰ দি কথা পাতব', এ বুলি
অ' ময়ে মাৰ্ব।
উহ, মাৰিবত। তাহঁতে এইবোৰ কথা পাতি আ হা? সেই তেতিয়াই ঘৰৰ পৰা ওলাই দিলে বোলে।
অঁ', ই শেষ।
থাকিলোঁ মা ঘৰত সোমাব দে
ত দৰজাৰ ওচৰত না
হে মা হেতুৱে সোমাব দে না মা।